হেল্ল,
অ, শুনিছাঁনে নাই?
অ, কি কৰি আছ?
এই, মই আছো এনেই ঘৰতে আগফালে খোজকাঢ়ি আছোঁ।
অ', অ,
আহ
বতৰ কেনেকুৱা সেইফালে?
বতৰ আজি অকণমান ডাৱৰীয়া, তহঁতৰ ফালে কেনেকুৱা?
আমাৰ এফালেও সেই, একেই ডাৱৰীয়া বতৰ। বতৰতো গোমা কৰি আছে, এইকেইদিন আছোঁ আমাৰ ওচৰৰে বৌ, এজনী ঘৰত আছোঁ।
অ', হয় নেকি?
অ', হেৰি হৈছিলে মানে টো, বতৰটো এইকেইদিন একদম ঠিকছে ৰ'দ দিলে।
হম,
ঠিকছে ৰ'দ দিলে, আজি একেবাৰে তোৰ বতৰ একেবাৰে গোমা, কালিও সেই একেই বাৰু।
এতিয়াতো গৰম বন্ধ, স্কুল-চিস্কুল যাবলগীয়া হোৱা নাই।
নাই, নাই এতিয়া বন্ধ, বন্ধ।
এইকেইদিন তৰিছ কি?
এইকেইদিন কি কৰিছো মানে মোৰ, টিউচন এসোপা কৰি আছোঁ।
চিনেমা এখনকে বনাওঁ নে, কি ক?
পাৰি বনাব, মোৰ মানে টিউচন এখ অ', এই টিউচন কৰি আছিল মইকেইদিন মানে, ৰাতিপুৱা, ৰাতিপুৱা টিউচন আকৌ, সন্ধিয়া সন্ধিয়া টিউচন। সেইসোপাত লাগি আছো, তাৰপিছত এই একো কৰাই নাই, পাৰি চিনেমা-তিনেমা কিবা এখনতে লাগিব।
সেই এনেই কাহিনী এটা মই ভাবি থৈছোঁ অলপ তোৰ হেৰি টাইপেই। এই ভুটীয়া টাইম নহয় মানে, মই এটা চৰিত্ৰ বনাব খুজিছোঁ মানে। তোৰ অলপ এ মানে তোৰ ধৰি ল, চোৰাংচোৰা ডিটেক্টিভ টাইপ আৰু চৰিত্ৰটো।
অ' চোৰাংচোৱা টাইপ পাৰি তেনেকুৱা বনাবলে ভালেই হ'ব। এইবাৰ হেৰি নহয় আমাৰ বেলেগ অসুবিধাও নাই এনেকে। এ কেমেৰাৰ অসুবিধাও নাই। আকৌ কিবা ৰেকৰ্ডিং কৰা সেইটো অসুবিধাও নাই।
অ' সেইটোৱেই তাকে মানে এতিয়া অলপ-অলপ লিখিছিলোঁ অলপ। এই
অ' ডাঙৰ মানুহ বহুত কেইজনে মানে হেৰি কৰিম বুলি কৈছে ন, সহায় কৰিম বুলি।
অ' মানে তোৰ কথাটো এনেকুৱা মানে এটা ল'ৰাই ধৰি লও মানে এটা ল'ৰাই সি মানে হেৰি কৰিব মানে এই সৰু-সুৰা কিছুমান মানে কা'বাৰ ছাগলী হেৰালে কা'বাৰ কিবা হেৰালে সেইবিলাক ছ'ল্ভ কৰিব মানে। তাৰপিছত তাৰপিছত সি তেনেকুৱাই কিবা সৰু
এইবোৰ মানে কি আচলতে সেইবোৰ কেনেকে ছল্ভ কৰিব মানে কি সেইটো বুজি পোৱা নাই।
তাৰমানে চৰিত্ৰটো এনেকুৱাকে মানে হেৰি কৰা হয় মানে সি
উম।
সি মানে প্ৰথমতে ধৰি লও এনেকে গাঁৱত মানে এনেকুৱাকে এটা চৰিত্ৰ তাৰ মানে দেখুওৱা হয় যে সি এটা মানে এনেকুৱা ডিটেক্টিভ চাৰ্প মাইণ্ডৰ লৰা। দেই কিন্তু সি মস্ত গাধ টাইপ মানে সি একদম বস্তুবিলাক বৰ বৰ মানে ইমান হেৰি নাপায়। সি কিবা-কিবা বেলেগ ধৰণে তাৰ মানে
এনেকুৱা কমপ্লেক্স বস্তুবোৰ তাৰ কাৰণে একদম সাধাৰণ মানে।
আৰু সি তেনেকুৱা যেন দেখায় কিন্তু নহয় মানে আচলতে। আচলনে সেই এনেকুৱা হেৰিত গৈ পেলাই কেইবা মোৰ লগত গৈ পেলাই মানে অ' কিবা-কিবি মিলি তাৰ বস্তু ওলাই যায় মানে, সেই তেনেকুৱা টাইপ হয়। গোটেই কাহিনী কিন্তু মইতো এনেই হেৰি কৰিলেই বুজাব লাগিব, ওচৰ গম পাবি মুখামুখি। কথা পাতিম মানে সেই তেনেকে মানে হয়গে। কিন্তু মানে এটা হয়, কি এটা সি সৰু কেছ এটাত লাগি সি তাই এনেই আজিলেকে মানে একদম কুয়েজ ধৰি লোৱা মানে সি মানে চবেই ছল্ভ কৰিছে আৰু।
অ'!
তাৰমানে নিজৰ ওপৰত একদম পুৰা কনফিডেন্স সি চব চ কিন্তু কিবা এটা সি কেছ কেছ এটাত সি হাৰি যায়, আৰু সেই কেচটো পাছত লাগি লাগি লাগি লাগি সি ডাঙৰ কিবা ড্ৰাগ ৰেকেড এনেকুৱা টাইপৰ বস্তু এটা পাই যায়গৈ মানে।
অঁ তাৰপিছত মানে অঁ সেইটো ভাল হ'ব তেনেকুৱা কাহিনীবোৰ পাৰি।
অঁ, মানে আমাৰ ধৰি ল' এতিয়া ষ্টেশচনটোও আছে আমাৰ ওচৰত। আমি ড্ৰাগছৰ বস্তু এটা তাত এনেকুৱা হেৰিও কৰিবগে পাওঁ।
পাৰি পাৰি।
হম।
সেইবোৰ শ্বুটিং কৰিবলে ভাল হ'ব সেইবোৰ জেগাত।
অঁ বনাব পাৰিলে সেইটোৱে তাকে খালী স্ক্ৰিপ্টটো কমপ্লিট কৰি ল'ব লাগিব।
আ কি কৈছ
স্ক্ৰিপ্টটো তাকে খালী কমপ্লিট কৰি ল'ব লাগিব হম ঠিক বাকী ত ত তোৰ লগত কিবা স্কিপ প্ক্ৰিপ আছে নেকি
নাই মোৰ লগত কি থাকিব মোৰ লগত এইবোৰ একো নাই একো নাই মানে মই এইবোৰ ইমান মাথাই মৰা নাই নহয় মই এতিয়া মোৰ সেইবোৰ পৰীক্ষা চৰীক্ষাবোৰ আছে সেইবোৰক কাৰণে কিবা কিবি অলপ চাই আছিলো মোক অকল সেইবোৰ কতে লাগি থকা হৈছে এতিয়া
অ অ তোৰ এতিয়া আৰু আৰু কি পৰীক্ষা আছে
মোৰ ভাগৰ এই হেৰিটো আছিলে নহয় এম এছ ডব্লিউ পৰীক্ষাটো সেইটো সেইটো মই লিখিতটো পাছ কৰিলো এতিয়া আকৌ হেৰিটো আছে দলীয় আলোচনা আছে আকৌ ইণ্টাৰভিউটো আছে এইবোৰ মানে তোৰ হবলে আছে কাৰণে মই সেই বুকতে অকণমান হৰি কৰি থাকিব লগা হৈছে আৰু টিউচ্যন বোৰ হৈ আছে যে মোৰ
হা হা হা হা সেই সেইটো ক'ত হ'বগে
সেইটো মোৰ ডিব্ৰুগড়ত হ'ব ডিব্ৰুগড়লৈ যাব লাগিব চৈধ্য তাৰিখে আছে
কত ডিব্ৰুগড় বিশ্ববিদ্যালয় তাত
নহয় অ সেইটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ত হব। বিশ্ববিদ্যালয়ৰ ভিতৰতে হেৰিটো আছে যে?
অঁ আৰু কিবা পাৰ্ফৰ্মিং আৰ্টছ আছে ফিল আপ কৰিছিলি নেকি?
নাই সেইটো কৰাই নাই সেইটো কৰিব লাগিব সেইটো দিন আছে বাৰু, হ'লেও সেইটো কৰিব লাগিব আৰু আজিকালিৰ ভিতৰত।
অ অ অ। ঠিকে, অ অ ঠিকে ঠিকে। বাকী সেই কি বুলি কয় এনেই তাত মাছ - চাছ ওলাই
মাছ ওলাইছে কিন্তু হেৰি সেই প্ৰথম কেইদিনে মাছ ওলালে। ত এইকেইদিন ইমান মাছ নাই? এইবাৰ মাছটো বেছি আছে হয়। কিন্তু মানে জেগা আছে চাই সেইবাৰ চবতে ইমান মাছ নাই আগৰ কেইবাৰ ইমান যেনেকে মাছ হয়, সেইবাৰ তেনেকে চবত তে নাই? কৰ'বাত কৰ'বাত পাই আৰু। উম।
অঁ।
এই আ ধৰি লোৱা আমাৰ এই পথাৰ চথাৰবোৰত পায় বাৰু, আমাৰ আগফালৰ পথাৰখনত হাল বোৱা নাই? সেইখন পথাৰত হাল বালে। মানে প্ৰায়খিনি ওলাই, সেইখন হাল বাই যোৱা পিছে পিছে মাছসোপা। বহুত ওলাই, এই আজি এই দুবছৰ হ'ল নেকি আমাৰ বাহতো আহিছিলে তেতিয়া একদম পুৰা তাতে নামি পেলাই সেইবাৰ বহুত মাছ ওলাইছিলে আমাৰ সেইখন পথাৰত।
অঁ এইবাৰ চা আকৌ চাব লাগিব চাগে?
আ হাল কে কেলে বাই জানো মোক?
অ হ হ হ।
পাম চাগে আকৌ হেৰি নদীত এবাৰ যোৱা নাই নহয় তেনেকে মাছ - চাছ ধৰিবলে মেলি গলে।
অ পিছলালে যোৱা নাই নেকি?
নাই যোৱা নাই যোৱা নদীলৈ যোৱাই নাই?
অ তহঁতও চোৱা এই হেৰি যে আছে বিৰিন্দা যে আছে বিৰিন্দা?
আহ
অ এই দা দাদা এজন আছে যে তহঁতৰ ওচৰ।
অ সেই অ সেইজন। ঐ ইয়াত ইমান হেৰি নহয় এইবোৰ পৰুৱা আছে চব। পৰুৱাবোৰ একদম গাই পাই উঠিছে, মই এই ইয়াতে আছিলো সিহঁতৰ ঘৰ আগফালে ঘূৰি ফুৰিছিলো। ইমান পৰুৱা এসোপা গোটেই গাত পৰুৱা উঠিছে।
হয় সেইয়াৰ যে সেই দাদাজনক কবি আক। হুৱে হেৰিখন লৈ পেলাই ওলাবলে।
ক'ব লাগিব ক'ব লাগিব জাল লৈ ওলাবলে।
উম।
উম এইজন আজৰিয়ে নোপোৱা হ'ল আকৌ এই কাম বনসোপাত লাগি থাকে যে। কিবা কিবি মানে বহুত ব্য স্ত থাকে সেইটো কাৰণে কবলৈ পোৱাই নাই?
অ ঔ মই আজিহে দেখিলো। আমাৰ ইফালে এইফালেও ফুল গছ এজোপা গুজিলে, এই অ ফুলনিখনৰ এই অপজিত। ছাইডত আৰু এ এখন হেৰি আছিলে যে
অ অ তাতো গজি আছে হয়, মই দেখিছো আগতে।
অ দেখিছা নি তই?
উম মই দেখিছো সেইফালে সেইবোৰ।
অ হ
উম আকৌ আছে বহুতখিনি আজি এইবাৰ মই অলপমান টাবো আনিলো। সহকে টাব ভালেখিনি আনিলো মানে এনেকে কে ওলমাই থব পৰা টাবো আনিলো আকৌ এনেকে তলতে এনেকে ৰাখিব পৰা টাবো আনিলো। সৰু ডাঙৰ তেনেকে প্ৰায়খিনি আনিলো এতিয়া সেইখিনি হেৰি কৰাই থৈছো আও। ফুল চুল দিলো গৰমৰ বতৰৰ কাৰণে হেৰি কৰা নাছিলো এতিয়া আকৌ এইবোৰ ৰাখিব লাগিব।
অ বাকী এইবাৰ বিশ্বকাপ ফুটবল চাইছ নাই
নাই নাই মই ফুটবল নাচাওৱেই ফুটবলৰ প্ৰতি মোৰ একোৱে নাই। মজা ফুটবল মই ফুটবলে নাচাও এনে হলেও জানো আও ইটোৰ নাম সিটোৰ নাম ইটো ক'ত খেলে সিটো ক'ত খেলে এইবোৰ জানো।
এই আমাক খু খ খুই খুই এজনীক ক'লো কালি যে হেৰি আপুনি ফুটবল চাইছে নাই? তাইপিছত কৈছে সেই চাও আকৌ আমি আগতে বহুত চাও নহয় মই বোলো আপোনাৰ
অ
মানে চবতকে ভাল লগা ফুটবলাৰজনৰ নামটো কি চিধাই মুলাণ্ডু
কি কৈছে
মুলাণ্ডু
কি মুলাণ্ডু
ৰোনাল্ডো আকৌ মুনা মুলাণ্ডো হৈ গ'ল।
অ ৰোণাল্ডো গৈ মুলাণ্ডু হ'ল, মুলাণ্ডু চাগে আগৰ নাম আছিলে ফলা সলাইহে ৰনাল্ডো কৰিলে আগতে চাই যে
উম, এইবোৰ বৰ মানে, আগৰ একো পৰা হ'লেও ইমান এইবোৰ নামবোৰ ক'ৰ পৰা মনত ৰাখিব পাই।
আহ,
ইমান নামবোৰ ক'ৰপা, তেনেকে মনত ৰাখিব পাৰে আৰু।
অ, অ, তাকে হয় বাৰু।
নেচাই নেমেলে, এনেকে আও চাই থকা নহয় নহয় এতিয়া ঘৰৰ হেৰিত চাগে।
উম, হয়, হয় সেইটো হয়।
তাকেহে এবাৰ, তাকে এইবা গৰমত ক'ৰবাত ফুৰিবলে যোৱাৰ কথা আছে নেকি?
কৰ'বাত ফুৰি, ফুৰিবলৈ যোৱা কথা বিশেষ নাই বাৰু এতিয়া, মানে এই তিনিচুকীয়াৰ ফালে এপাক যোৱা কথা আছিলে। ধলা শদিয়া। ধলা শদিয়া, সেইফালে যোৱা কথা আছিলে। এতিয়া, যাওৱে নেকি? লাহেকে সেই, চৈধ্য পোন্ধৰ তাৰিখ মানে যাম চাগে।
অ, ভালেই হ'ব মোৰ পৰীক্ষাতোও আছে নহয়, তেতিয়া লগতে যাম আৰু তেতিয়া সেইফালে। চাই মেলি আহিব পাৰিম, মোৰ পৰীক্ষাটো আছে ন, সেই চৈধ্যয় তাৰিখে। এই তেতিয়া সেইফালে গৈ মেলি, একেবাৰে চাই মেলি, আহিব পৰা যাব।
আহিব পৰা যাব অ, তাকে।
উম, হম,
সেইটোকে কৰা যাওক নেকি?
সেইটোকে কৰিব লাগিব হ'ব এতিয়া।
উম, ঠিকে আছে, হ'ব দে বাৰু।
অ, হ'ব হ'ব দে অ,